আহ আহ চাহ খালে।
খালোঁ।
অ এই হেই ক ত' দশ মিনিট হৈ আছেনে চাই থাক
হা
অম খবৰ ভাল।
ভাল আপোনাৰ
অ ভাল ভাল ভাল কি দি চাহ খাইছে?
কি?
কিহেদি চাহ খালে?
স্লাছ।
উম আহিবলে ক ৰুটি বুলি ক, হেই ৰুটি বুলি ক, উম। অঁ ৰুটি অঁ।
হয়।
পঢ়া নাই।
নাই পঢ়া।
জাগা নামো নকবি দেই।
হা
মনে মনে নাথাকোৱে আৰু জাগাৰ নাম নকবি।
অ মানুহে পঢ়ে নেকি?
অ পঢ়ে। আৰু সেই কি কয়টো? মই আৰু এইটো কি কয় এইটো, কি কব আহিছিলো মই পাহৰি গলো।
কি?
পাৰি গলা এইবাৰ মই কৰিম দে তোক।
অ।
মোৰো এটা যাক।
হয়। কি আমত দি তু মোক যাক দে বচ্তা।
এ এডাল এডাল টোত টো কৰি আছো তাৰপিছত মোতটো কৰিম সেনেুৱা কৰিম।
কিয়া মোত কৈ আগাতে বেছিকে যাবটো। মুৰ্গী খায় আছ। মুৰ্গী খাই আছ।
এই তোৰ চকলেটটো খাই আছো হল।
আত্ছা। অ অ হয় হয়।
মোৰতো অ। অনো ক।
আৰু কি কম হি মহা মহাবীৰ বিদ্যালয়লৈ যাই আছে?
উম কালি যাবি নে?
কালি যাম।
মহাবিদ্যালয় কালি যাবি?
যাম।
অ খতি নকৰিবি।
ক্ষতি কৰিব পাৰি একো নহয়।
নাই নকৰবি।
এদিন হে কালি, কালি কালি আমাৰ পৰীক্ষা ল'ব।
-কে আছে। মহাবিদ্যালয়- মহাবিদ্যালয় খতি নকৰিবি। আমাৰ ঘৰৰ- এ দ্বিতীয়টো সদস্যই ঘুমেই আছে ৰ।
হয় নেকি?
উম।
অ দি দ্বিতীয়টো সদস্য কোনবা?
অ মই চতুৰ্থটো ইতেন ভাব কোনটো?
অ দাদাৰে।
এইহেন নকবি এ হে। নকবি, নকবি, নকবি অ', অ', তই যোনতো কৈছ সেইটোয়ে, সেইটোয়ে, সেইটোয়ে।
অ', অ', অ'
তহঁতৰ ঘৰৰ সদস্য কেইটা?
এ, দুটা নাই। দুটা নাই।
উম।
এটা কাম কৰি আছে।
তিনি মিনিট সময় তিনি মিনিট।
সময় তিনি মিনিট হ'ল।
দৰমহাটো হ'লে কিবা এটা খোৱাবি আৰু মোক।
দৰমহাটো নহ'লি
হলি
হ'লি কি হ'ব বা দৰমহাত
উ নাজানো আৰু তাতে ৰাখা আৰু নাৰখাও হয় নহয়? কেইতামান ডাইৰেক্ট। কেইটামান ডাইৰেক্ট কাটি দেই। মোৰ সানকে এ কেইটামান কটা গেছিল। বিশটাৰ ষোল্লটা হৈছে চাৰিটা কটা গেছি।
অ'।
মানে এই গিলা কিবা কিবি মানে ভাষা ইউজ কৰা গৈছে এইটো কাৰানে।
অ'।
সেই কাটে। ইংৰাজী নকবি। উ আমাৰ সংগঠনটোৰ সেই হ'ল নহয় মাতা মাটি হ'ল সংগত তন্ত
পিছত
উ, মই যে খং উঠি কিনে, আটা আটা পাৰি পাৰি কিনে কৈ দিলো মই, কৈ যাওঁতে মানে এ চবৰে মানে সেইটো খুলি গ'ল। মাথাটো, মাথাটো খুলি যায় কিনে লাহে-লাহে এটা এটা আৰু মাতিলো আৰু চবে।
হয়।
উম। তাৰপিছত মোক আৰু মোৰ এ, এই যে
কি।
চকুৰ পান নহয় আজি তাই তাই মোক আৰু সেই কৰিছিল। এ কি কয় যোগাযোগ কৰিছিল, যোগাযোগ কললি তাৰ বাৰু আমাৰ যে গাহৰিৰ নাম গাহৰি ন কথা অলপ লগাইছি উম'। এ-এ।
অ'-অ'-হয়-হয়-হয়-হয়।
গাহৰি নাঙৰ কথা অল লগাইছো কিবা বক, নবকাকে সেনকে নাথাকবি
মই কি বকিম ক'বা লাগে এৰ ক
অ' বক বকি থাক।
ক'ব লাগে একো কথাই নাই, ক'ব লাগে এক কথাই নাই, কব লাগা একো কথাই নাই, কথাই নাই- নাই-নাই-নাই-নাই চাহ খালো, চাহ নাখালো, চাহ খালো, চাহ নাখালো। চাহ খাম, চাহ নাখাম, চাহ খাম, চাহ নাখাম কালি-কালি মহাবিদ্যালয় যাম, মহাবিদ্যালয় নাযাওঁ।
যাবা লাগিব দে, সেইলা বাদ দি মোৰটো শুন, কালি এই নামভৰ্তিকৰণ আছে।
আছে আমাৰ নাই, আপোনালোকৰ আছে।
অ' তই মোৰটো শুন হ'লি আৰু সেনেকে আৰু কাজিয়া লাগিল, তাৰ পিছত আৰু মোক আৰু গাহৰি নাকৰ কথা লগাইছে আৰু বোলে গাহৰিৰ নাকে সেইৰ আগত এ কি কয় আমাৰ চকুৰ পাণ নহয় উ, চকুৰ বল নহা তোৰ আগত মোৰত কথা লগাইছি। সেইগিলাক হ'ল, সেইগিলাক ক'লা সেনকে ক'ব নোৱাৰো নহয় মই, অহ ভালকে যোগাযোগ কৰিলে কম দে। অ' সেনেকা মানে লগ বাচি আৰু হলি, লগালি আৰু দে আৰু লগালি লগাও, জানোৱে এনেও লগ ব বুলি সেনেকা পাছত আৰু হ'ল আৰু চব ঠিক মাতা ম
উম-উম।
অ' মথা মতি হ'ল আৰু হৈ কিনা আহিলো আৰু ঘৰত মহাবিদ্যালয়ৰ পৰাই আহিবাৰ তাৰে বৰষুণ দিছি বৰষুণত দিকলো অলপমান
যে মই-মই জি কিছু
অ' ছয় মিনিট গেল। বাইশত
কি।
বাাসতি মানে কি ক।
ছয় আৰু দুই।
ছয় আৰু দুই। তুমি মানে কি কয়
উম মই মই
তুমি মানে মই।
অ', আমাৰ কাতি মাহৰ কুকুৰ এটাও আছে দেই।
হয় নেকি?
অ', সেইটো সেইটো আমাৰ সংগঠনতোৰে এটা সদশ্য। নামটো অ' দি যায় আৰু এতিয়া নামটো নকবি।
নামটো ক'ব নালাগে ইয়াত।
নালাগে। আৰু ইমান লিখিতও ক'ব নালাগে। এইগিলা এইগিলা নহয় দে, এইগিল নহয় দে, এইগিলা মান বাজান চাজানা এইগিলা নহয়। গম পালি নে?
এই ন তোৰে মোৰ নো নেকি
আহ হয় দিয়ক।
পোৰা কামোৰ পাও আৰু মোৰ যদি মাতটো নাযায় নেটৱৰ্কৰ সে হয় তেতিয়াাহ'লে মোক কৈ থৈ কবি। মাত নে গেলি বেয়া।
হ'ব দিয়ক।
উম।
অহ
আজি ইতিহাসত অলপমান বেছিকে ৰাখচি। দহ মিনিট বেছিকে ল-লাগচি।
অহ'। হয় নেকি?
অ', এইবাৰ মই কৰিম দেই নকৰিবি।
কিয় মই কৰিম।
নাঙে মই কৰিম বুলি কৈছো না।
নাই মই কৰিম দিয়ক।
কৰিম কচুনে
এ মোৰোতো হ'ব লাগে নহয়।
হ'ব নহয় এ এটা-এটা হ'ব নহয় এটা তই কৰিবি এটা মই কৰিমছ আৰু এটা, তই কৰবি আৰু ত আমাৰ কৰে তাৰপিছত দু ত যাই থৈ যাই থাকিব তাৰ পিছত আৰু হে কৰিম আৰু পিছত কৰিম নহয়।
বহুত দিন লাগিবচোন।
কিয় লাগব কালিৰ ভিতৰতে শেষ হৈ যাব সেনেকাল নকৰো নেকি মই।
উ হয় নেকি?
অ',
হ'ব দিয়ক মোৰ তিনিটা যাৰ পিছত আপুনি কৰিব।
আহ নিজততটোহে নিজৰ ন।
নাই দিয়ক আপুনিয়ে কৰিব।
হব দে নাংগে দে। কৰিম তো ময়ে-ময়ে কৰিম
অ',
অহ, উম-উম ভাল লগা-লগা ফোনটো কা তে বিমা খাতি। তাৰপিছত ৰখবি তাৰপিছত সেউজীয়া-সেউজীয়া। কালাৰ সেই উঠব নহয় তাৰপিছত সেউজীয়া কালাৰ সেইটো লাৰি দিবি ধৰা যাব।
সংগঠনত, সংগঠনৰ পৰা কাৰবাৰ লগত কথা পাতিব লাগিব নেকি,
নালগে নালগে নালগে।
নালাগে। কিয়? অ'।
নালগে। মল লগত পাত ন'।
অ' অ' হয় নেকি অ হ'ব দিয়ক এদিন পাইছ। অ'।
হয়কে বেলেগ এ কথা নাই মই ডাইৰেক্ অ তোৰ যন্তত, টো লৈ কিনে সেইটো সেইত, তেম গুচছে দিম।
আহ হেল্ল'।
কি কি? দে বাই।
দ দছ দছ মি দছ মিনিট হ'ল।